হেল্ল'? অ' কোৱা।
অ' কোৱা।
কি কৰি আছা?
এনেই আছোঁ।
অ'। চাহ খালা? এনেই আছোঁ - এনেই আছোঁ। বাকী পিছে গৰম কেনেকুৱা দিছে আজি?
দিছে আৰু। তোমালোকৰ ফালে?
দিছে - দিছে। আমাৰ ফালেও গৰম ভালে দিছে। অ' কি ক'বা? গৰমত থাকি ব নোৱা
উম, এইফিলো।
উম, বাকী পঢ়াশুনা?
ভালেই আৰু।
কি পঢ়ি আছা? এচোন পঢ়ি আছোঁ আৰু।
মই টুৱেলভ। তুমি?
উম, মই তোমাৰ বি এ পঢ়ি আছোঁ।
অ'।
বাকী ক'তো ফুৰিব যোৱা প্লেন-শ্লেন বনোৱা নাই?
নাই, বৰ্তমান কৰা নাই।
অ' কৰিব লাগে এতিয়া, গৰম বন্ধ দিছে যেতি-
উম, তুমি কৰিছা?
আমি ভাবিছোঁ লগৰকেইটামানে মানে শ্বিলং ছাইডে যাওঁ বুলি অকমান। এতিয়া ধৰ গৰম বতৰটো
অ'। বাকী, কি কৰিম বুলি ভাবিছা?
আমি মই ভাবিছোঁ এখন মানে গাহৰি ফাৰ্ম এখন খুলোঁ বুলি ভাবিছোঁ।
অ'।
এই গাহৰি মানে ধৰ কেনেকে পোহে, কি কৰে সেইবিলাক মানে শিকি আছোঁ আৰু, লাহে - লাহে।
অ'-অ'।
এসপ্তাহমানৰ পিছত খুলিম আৰু লাহেকে।
মই সেনেকে কিবা এটা ভাবিছোঁ আৰু।
উম, তুমি কি খুল- কি কৰিম বুলি ভাবি এতিয়া? বইলাৰ ফাৰ্ম নেকি ন'? অ'। কেনেকে খুলিম বুলি ভাবিছা মানে?
এনকে অলপ - অলপ, অলপ - চলপ শিকিছোঁ আৰু।
উম, সেই বইলাৰ ফাৰ্মো খুলিব ভালে আছে ব্ৰইলাৰ ফাৰ্মতো। প্ৰফিট পালে মানে ভালে মানে।
উম, সিটোও
বাকী আৰু খবৰ-খাতি? উম। আছোঁ আৰু।
উম, তুমি ক'ৰ হয়?
মই তোমাৰ তেজপুৰৰ।
অ'- অ' মোৰ বৰ্তমান যোৰহাট।
নহয় যোৰহাট নেকি অ'? আৰু কোৱা? ব্ৰইলাৰ ফ্ৰামখন মানে কেনেকে খুলিম বুলি ভাত খোৱা নাই -খোৱা নাই তুমি?
এনেকে অলপ পইচা ইনভেষ্ট কৰি
অহ কিবা ইনভেষ্ট, উম। ইনভেষ্ট, চিনভেষ্ট কৰিব হলে কবা ময়ো কৰি দিম অলপ
উম, ঠিক আছে। তুমি কবা অলপ -চলপ সহায় -চহাই হ'ব আৰু পাৰ্টনাৰচিপ
ৰ্নাৰশ্বিপতে হেয়াই ভাবি আছোঁ পা- কোনোবা ভাল লগৰ এটা বিজনেছ কৰা তেনেকুৱা পালে মানে খুলিম বুলি। ধৰ অলপমান ধৰ পইচাও ইনভেষ্ট লাগে না। সেই তাকে মানে, কোনোবা পাওঁ নেকি চাই আছোঁ আৰু। নহ'লে আৰু অকলে খুলি দিম আৰু।
যদি পাও কৰিম নহ'লে অকলে খুলিব লাগিব আৰু।
মোৰ হ'ল মোৰ ঘৰ চৰ বনোৱা হৈ গ'ল গাহৰিৰো মানে কন্টেক লগালে পালে আনিম আৰু। পোৱালি চাৰিটা এটা লৈছো খুলিছো লগ ঘৰ এটা মানে মানুহ এটাক সি কৈছে অলপমান কম দামতে দি দিম এতিয়া লৈ যা তই বুলি কৈছে কি হব বুলি কৈছো ময়ো, ‌সেই মানুহটোকে সুধিছো কেনেকে পুহে কি কৰে। মোক কৈছে ভিটামিন -চিটামিন ইমান নোখোৱাবি দানাটো ভালকে খুৱাবি এনেকে তেনেকে কৈছে আৰু
সেয়াই ইমান এইবিলাক খুৱাব নালাগে ভিটামিন।
উম ভিটামিন খুৱালে মানে তোমাৰ কি হয় ধৰ মাংসটো ফুলি যায় ওজনটো নহয় যে সেইটো কাৰণে গাহৰিৰ ওজনটো নহ'লে কি লাভ আৰু। তাকে মই চাৰিটা মান আনো বুলি ভাবিছো আহা সপ্তাহ মান আনিম আৰু। লাহেকে
ইয়ে ভাবিছোঁ।
উম, তুমি ব্ৰইলাৰ ফ্ৰাম খুলিবা ধৰ উম, কোম্পানীৰ লগত কনটেক কৰি লবা এনে - এনে - এনে খুলি লাভ নাই কোম্পানীৰ লগত কন্টেক কৰি লবা ডাঙৰ জেগা আছে যদি কোম্পানীৰ লগত কণ্টেক্ট কৰি ভালকে একেবাৰে উঠাব লাগে তেতিয়া ভাল আৰু তোমাৰ।
আজি তোমাৰ নামটো কি পিছে? হেল্ল',
উম
নামটো কি তোমাৰ?
বিপ্লৱ জ্যোতি।
অ', বিপ্লবজ্যোতি নেকি অ', মোৰ গৌতম হাজৰিকা।
অহ
আৰু তোমাৰ ঘৰৰ খবৰ -খাতি কেনেকুৱা? ঘৰৰ খবৰ -খাতি?
ভালে তোমালোকৰ?
আমাৰো ভালেই আৰু আছ
অহ আৰু কোৱা?
তাকেইয়ে ইনভেষ্ট-চিনভেষ্ট কৰিব হলে কিবা এটা বিজনেচত হ'ব আৰু ময়ো অলপমান লগাই দিম তেতিয়া। কিবা সেয়াই ময়ো ইনভেষ্ট অলপ কৰিব বিচাৰি ফুৰিছো। মানে ধৰ এতিয়াতো কিবা এটা কৰিব লাগে না আৰু।
উম
সেইটো কাৰণে যি ব্যৱস্থা খোলো বুলি ভাবিছো খুলিম লাহে কে প্ৰফিট হলেটো ভালেই তোমাৰ।
উম প্ৰফিট হলে ভালেই।
উম। হ'ব দিয়া নহলে মই অকন এই বাহিৰত আছো মানে, পিছত ফোন কৰিম মই।
উম উম হ'ব।